শুনা পাইছা? শুনি আছা নে? শুনা পাইছা? শুনা পাইচা নে? শুনি শুনা পাইছোঁ অঁ শুনা পাইছেনে?
অ অ পাইছোঁ।
অ অ কি কৰি আছা?
এনেই আছোঁ এতিয়া মানে ঘৰতে আছোঁ ৰবা। যাম অলপ পিছত নাই যাম ৰ'বা এই অলপ পিছত যাম এনেই গৰমেই দেখোন আজি।
তাকিতো যোৱা কালিও বহুত গৰম পৰিছে আজিও ইমানে পৰিব নেকি।
তাকেইতো গৰমৰ কাৰণে যাবই ইচ্ছা নাই।
হয় হয় ঠিকে কৈছা মানে এতিয়া সেনেকোৱা।
উম। কি কৈছে?
এ তোমাৰ লগত আজি এটা বিষ মই কৈছোঁ যে ফেন ফেনেও কাম নিদিয়া হৈছে আজি কালি মানে ইমান গৰম।
ফেন তোমাৰ ফেন হওঁক, ফেনে কাম নিদিয়ে এতিয়া চব দেখোন এচিয়ে ব্যৱহাৰ কৰিছে এতিয়া।
ত কেতিয়া। এ চি বিলাক মানে ব্যৱহাৰ কৰাৰ কাৰণে, আমাৰ এই বিজুলীটো মানে এতিয়া ঘপকৈ মানে লডছেডিং হৈ যায় অ। থাকিব লগা হয় এতিয়া ধৰা মই বিজুলী বিভাগত মানে বৰ্তমান অহ, কাম কৰি আছোঁ যিহেতু মানে মই গম পাইছোঁ। ক চলাই বহুতে তাৰ কাৰণে মানে বিজুলীটো এইটো মানে কমি যাই সেইকাৰণে মানে এইবোৰ মানে বন্ধ কৰিবলগীয়া হৈ যায় মাজে -মাজে আ এতিয়া তোমাৰ লগত মই আজি হয়, কোৱা?
অহ, কোৱা- কোৱা।
মানে তোমাৰ লগত আজি মই বিজ্ঞানৰ অৱদানৰ বিষয়ে আলোচনা কৰিম ভাবিছোঁ কেনেকুৱা হ'ব? শুনি আছা? শুনি আছানে? শুনা পাই আছা? শুনা পাইআছে তোমাৰ মাত টো অহা নাই কিন্তু। শুনা পাই আছা? অ'শুনা পাই আছা নে? অ', - অ', - অ', - অ', হ'ব। ত' মাজতে তোমাৰ মাতটো অহা নাছিলে। উম, অহ -অহ, হয় -হয় মই মানে তোমাক কৈছো যে আজি বিজ্ঞানৰ অৱদানৰ বিষয়ে অকণমান আলোচনা কৰো নেকি?
অহ, বিজ্ঞানৰ ওপৰত মানে চাইন্সৰ ওপৰত।
হয়, ভাল হ'ব ন'?
অহ, ভাল হ'ব পাৰি ক মানে আলো চব এতিয়া দেখো চব বিজ্ঞানৰ ওপৰতে ভৰসা
তাকেইতো এতিয়া যদি আমি ৰাতিপুৱা শুই উঠাৰ পৰা তিৰ শুবলৈ যোৱালৈকে সকলোতো আমি বিজ্ঞানৰ অৱদানৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই থকা বুলি লাগিব নে কি কোৱা?
হয়- হয় -হয় অহ, শুই উঠাৰ শুই উঠাৰ পৰা একদম
হয়।
অহ, কোৱা।
অ', - অ', মানে আগতে আমি যাত্ৰা কৰিবৰ কাৰণে মানে ধৰা গৰু গাড়ী বা ঘোৰা গাড়ী তেনেকুৱা আছিল কিন্তু এতিয়া তুমি চোৱা আমি মানে দূৰ -দূৰণি, হাজাৰ- হাজাৰ কিলোমিটাৰ আমি এক ঘন্টাতে পাব পাৰো উৰা - জাহা জ বা বিভিন্ন গাড়ী- মটৰ ৰে'ল হয়নে? ভাবাচোন বিজ্ঞানী মানে কিমানখিনি উন্নতি কৰিলে কি ক'বা এই ক্ষেত্ৰত?
হয় -হয় মানে আগতে মানে মানুহ বিলাকে বোলে খোজকাঢ়ি গৈছিল বহুত দূৰলৈকে খোজকাঢ়ি- খোজকাঢ়ি গৈছিল।
উম -উম।
আৰু, মানে আৰু তোমাৰ যোন জন্তুৰ সহায়ত মানে পাৰ হৈছিল, মানে জন্তুৰ সহায়ত গৈছিল মানে বহুত দূৰলৈকে।
হয়- হয়।
এতিয়াতো তোমাৰ আহিল বহু আহিল গাড়ী আহিল, তোমাৰ ৰেল গাড়ী আহিল তাৰ তোমাৰ চাৰ -চাৰকেলটো পিছত ওপৰত আহিল, উজাতে আহিল মটৰ- চাইকেল আহিল। উৰা- জাহাজো এতিয়া কিমান দূৰ জাগা দূৰলৈ যাব পাৰি উৰাজাহাজত।
মানে বিজ্ঞানে এতিয়া বহুখিনি উন্নতি কৰিলে।
হয় -হয়। উৰা - জাহাজৰ সহায়ত মানে এতিয়া মানে তুমি ভাবা তোমাৰ আমেৰিকালৈ যোৱাত ই কিমান বেছি নালাগে কিমান ঘণ্টা লাগে মোটামুটি। আঠ ঘণ্টা দচ ঘণ্টাতে পাই দিছিল ন।
হয় হয় ভাবাচোন এই সাত সাগৰ তেৰ নদী সিপাৰৰ আমেৰিকাটো আজিকালি ইমান। পত কৈ যে পাব পাৰিম কোনো দিন মানে ভবাই নাছিলো। হয় হয়।
আগতেতো এইবিলাক। মানে যাবল যাবই পৰা নাছিল কিজানি যেতিয়া। যাৱ যোৱা নাছিল।
হয় হয়।
আগতে মানে হেৰি দি গৈছিল নেকি তোমাৰ, অ। সাগৰে দিৰি গৈছিল নেকি মানে তোমাৰ চাহ যা হৈ যায় ন। হয় হয়।
অ কিন্তু তাতে তোমাৰ বোলে পুৰা দুমাহ তিনিমাহ পৰ্যন্ত লাগি গৈছিল।
আহ লাগি গৈছিল, আহ। তোমাৰ তেনেকে বহুত হেৰি হৈছিলে এতিয়াতো এতিয়াতো চব বিজ্ঞানৰ যুগ এতিয়া আমি যে কথা পাতি আছো এইটো মোবাইলটো বিজ্ঞানৰ বিজ্ঞানৰ হেৰিয়ে
ঠ কথা কছা এতিয়া আগতে টেলিফোনৰ পৰা এতিয়া সকলোৰে হাতে হাতে মোবাইল ফোন হৈ গ'ল এতিয়া তুমি মানে কাৰোবাক যদি মানে কথা পাতিব বিচাৰে বা কাৰোব কিবা এটা খবৰ দিব বিচাৰে এক্স ছে মুহৰ্ত তুমি মানে ইয়াৰ পৰা ধৰা আমেৰিকা পৰন্ত। তুমি মানে সোণৰ যোগেদি যোগাযোগ কৰিব পাৰিবা হয়নে
হয় হয় এই তাতেতো এইটো ভাল কথা কৈছা মানে তোমাৰ এতিয়া তোমাৰ যোগাযোগ ব্যৱস্থাটো মানে এটা ডাঙৰ ভূমিকা আছে মানে মোবাইল ফোন ইণ্টাৰনেট হত তুমি যিকোনো পৃথিৱীৰ যিকোনো ঠাইত মানে মানুহৰ লগত অ যোনো মুহুৰ্তত কথা পাতিব পাৰা মানে তোমাৰ ই সায়ত মানে তুমি ভিডিঅ' কলো কৰিব পাৰিবা চাবও পাৰিবা মানে।
হয় হয়
কি কৰি আছে মানে কি কৰি আছে এতিয়া কি কৰা নাই মানে তুমি ভিডিঅ' কল কৰিও চাই থাকিব পাৰিবা মানে।
হয় হয় ঠিক কৈছা
মিনিটতো তুমি হেৰি কৰিব পাৰিবা
উম উম উম তাকেইেতো আমি মানে ফটো ভিডিঅ' চাই মানে সন্মুখত ব্যক্তিজনৰ কাষত পোৱা নিচিনা মানে লাগে হয় ন
হয় হয় হয়
ইয়াৰ ফলত কিন্তু বহুখিনি মানে সুবিধা হৈছে দিয়াচোন মানে মানে আমাৰ মনুষ্য মানে মানুহৰ বহুতখিনিয়ে সুবিধা হৈছে আৰাম হৈছে এতিয়া ধৰা আমাৰ তেওঁ আমি গৰমৰ কথা অলপ আগত পাতি আছিলোঁ আমি ইমান গৰমত এতিয়া অ গৰমৰ পৰা হাত সাৰিবৰ কাৰণে ফেন তাৰপ আগতে কি আছিলে বিচনী বিচনীটো হাতত মানে বিষ হৈ যায় শাৰীৰিক কষ্ট কিন্তু এতিয়া তোমাৰ চোৱা ফেন আহিলে কুলাৰ আহিলে এছ
খজা নায় বুলি হয় আৰু তোমাৰ মানে এটা বস্তু মানে আগতে এখন চিঠি দিবলৈ মানে বহু কেইদিন লাগিছিল তোমাৰ চিঠিখন পাবলৈ তুমি এতিাতটো এটা মেছেজ কৰি দিলেই হ'ল মানে তুমি শিখি পাইে মানে এটা মেছেজতে লিখি দিব পাৰিবা মানে
হয় হয়
কিমান টাইম লাগিব মেছেজটো লিখিলে মানে পাই যাব চিঠিএখন দিবলৈ মানে কিমান দিন লাগিছিল মানে দূৰৰ পৰা হলে এসপ্তাহ একমাহ সেনেকে লাগিছিল
তাকেইতো তুমি চিঠি লিখিব লাগিল চিঠি লিখি ডাকুৱালৰ হাতত দিব লাগিল ডাক আকোৱালে আকৌ সময়মতে গৈ দিব হয়নে?
হয় হয় হয় আৰু তোমাৰ মানে কি চিকিৎসা বিজ্ঞানতো বহুত ভাল হৈছে মানে বিজ্ঞানৰ জৰিয়তে মানে তোমাৰ এতিয়া মানে বহুত জটিল ৰূপ বিলাক যে তোমাৰ আছে তেতিয়াটো মানে এক্সৰে হয় তোমাৰ চিকিৎসা তোমাৰ এম আৰ আই হওক এই মানে চিকিৎসা বিলাক যে এতিয়া মানে সঠিক ভাৱ তোমাৰ হেৰি কৰিব পাৰে ট্ৰিটমেণ্ট কৰিব পাৰে মানে
ঠিকেই ঠিকেই অ মানে এই আমাৰ মানে এতিয়া মানুহৰ বহুত খিনি মানে উন্নত মানে আগতে চোৱা বেমাৰ আজাৰ বিলাকত মানুহে এনেকুৱা ভাল চিকিৎসা নাপাই ঢুকাইছিলে এতিয়া মানে চিকিৎসা মানে পাই পেলাই মানে মানুহৰ বহুখিনি সুবিধা হৈছে
সুবিধা হৈছে হয় হয় মিচিং এতিয়া মিচিং বিলাই আগতে আছিলে এইবিলাক টেষ্ট পৰীক্ষা হওক কিবা হক এইবিলাকতো আগতে তেনেকুৱা নাছিল এ এতিয়াতো মিচিংবিলাক আহিছে এতিয়া বেমাৰবিলাক ধৰাত পৰে ভালদৰে মানে, সঠিক ভাবে তোমাৰ চিনাক্ত কৰিব পাৰে মানে, কি বেমাৰ হৈছে তাৰ ওপৰত মানে ট্ৰিটমেণ্ট কৰিব পাৰে মানে।
তাৰ পিছত এতিয়া মানে, অ বিজ্ঞান আমি মানে ম আমি তেতিয়া কৈ অহা ধৰণে ৰাতি পোৱা শুই উথা পৰা ৰাতি শুৱাৰ লৈকে আমাৰ এতিয়া ধৰা আজিকালিৰ লাইন নতে মানে খান এই খাদ্যবোৰ প্ৰস্তুত কৰা ইলেক্ট্ৰিক এইবোৰ আইটেম আহি গৈছে নহয়, বিভিন্ন ধৰণৰ আৰু তোমাৰ এই ব্ৰেড ইত্যাদিবোৰ মানে টৰ্চ কৰিবৰ কাৰণে বিভিন্ন মানে সকলো তোমাৰ ইলেক্ট্ৰনিক সামগ্ৰীয়ে মানে।
হয় হয় আৰু তুমি কি ভাবা মানে কৃষি ক্ষেত্ৰতো কিন্তু বহুত মানে বহু বস্তু আহিছে বিজ্ঞানৰ সহায়ত।
অ হয় হয় যেনেকে তোমাৰ ধৰা আগতে আমি কিমান কষ্ট হৈছিলে গৰুৰে হা হাল হাল বোৱা সেনেকুৱা ধৰণৰ কিন্তু আজিকালি চোৱা ট্ৰেক্টৰ আহি গ'ল এনেকুৱা ধৰণৰ।
আৰু বীজ বিলাক আধুনিক বীজ আহিছে মানে তোমাৰ বীজ উন্নত বীজ আহিছে মানে।
অ একদম ঠিক কথা কৈছা হয় মানে উন্নত মানৰ বীজ হয়।
উন্নত বীজ আহিছে আৰু তাৰমানে কৃষি যন্ত্ৰ মানে যন্ত্ৰ বিলাক দি আহিছে মানে
উম হম উম।
এইবিলাক মানে এতিয়াতো বিজ্ঞানৰ জৰিয়তে বহুুগুণে মানে ভাল হেৰি হৈছে মানে আগতে গৰুকে মাৰিব লাগিছিল হাল
উম উম। ঠিকেই মানে এতিয়া বিজ্ঞানৰ অৱদানৰ বাবেই আমি মানে এতিয়া বৰ্তমান আমি মানৱ জাতি মানে বিজ্ঞানৰ অৱদানৰ ওপৰতেই মানে নিৰ্ভৰ কৰি জীয়াই থকা বুলি ক'ব লাগিব।
অ হয় হয় হয় এতিয়া আৰু মানে এটা কথা মানে বিজ্ঞ বিজ্ঞানৰ জৰিয়তে এতিয়া মহাকাশ যি আছে আমাৰ মহাকাশ গৱেষণাৰ কথা পাতিব মানে পাহৰিব নোৱাৰো মানে তোমাৰ বিজ্ঞানীসকলে চন্দ্ৰৰ মংগলতো মানে তোমাৰ অভিযান চলাইছে মানে তোমাৰ অভিযান চলাই আছে মানে।
হয় হয়।
উপগ্ৰহৰ স সহায়ত মানে তোমাৰ যোগাযোগ আৰু আমাৰ এইবাৰ তথ্য লাভ কৰিছে মানে মহাকাশত মানে কিমান হেৰি কৰিছে এতিয়া
হয় হয় আমিতো ধৰা আগতে আগৰ দিনৰ লোকসকলে কোনো দিনে ভাবি পোৱা নাছিলে যে আমাৰ এই পৃ পৃথিৱীৰ বাহিৰৰ যে আন ক'ৰবাত তেনেকুৱাকৈ গ্ৰহ এটা থাকিব বা তালৈ এনেকে যাব পৰা হ'ব এটা সময়ত, হয় নে? কিন্তু চোৱাচোন আজি বিজ্ঞ জ্ঞানৰ বাবে মানে কিমানখিনি, উন্নতি সাধন কৰিলে কিমান ন ন তথ্য আমি লাভ কৰোঁ! কৰি আছো এতিয়া, হয় হয়। ঠিকে, তেতিয়াহ'লে বন্ধু আজি তোমাৰ লগত এই, বিজ্ঞানৰ অৱদান মানে এনেকুৱা এটা মান এটা মানে বিষয় য'ত তুমি মানে আ এইখিনি সময়ৰ ভিতৰত কেতিয়াও মানে শেষ কৰিব নোৱাৰা।
অ' হয়, হয় হয় হয়। আমাৰ মানে তোমাৰ দৈনন্দিন জীৱনত। মানে এতিয়া বিজ্ঞানৰ নোহোৱাকে থাকিবই নোৱাৰোঁ।
হয় হয়। গতিকে, হয় হয়, আজি ইমানতে সামৰিছোঁ। হয়, ধন্যবাদ।